হেল্ল'। হেল্ল'।
অ।
অ কি কৰিছা অ মই তোমাৰ এই ভাত কেইটা খাই বহিছোঁ তুমি।
অ মইও ভাত কেইটা খাই বহিয়ে আছোঁ।
উম যিহে গৰম পেলাইছে।
অ বহুত গৰম কি ক'বা আৰু।
উম আমাৰ এইফালে বতাহ তাৰমানে। পাত এটা লৰা নাই সি গছৰ তলতে আছোঁ। পাত এটা লৰা নাই।
অহ। ইমান গৰম দিছে বতাহও নাই আমাৰো ইফালে তেনেকুৱাই।
মানে তোমাৰ ইটো বা ইটো বছৰতকৈ এইটো বছৰত গৰমটো অকণ বেছি নহ।
অ বহুত।
বহুত বা মানে এইবাৰ লক্ষ্য কৰিছোঁ তোমাৰ মানে। ঠাণ্ডাতা ইমান নহ'ল কিন্তু গৰমটো বেছি হ'ল।
অহ সেইটোৱেটো।
বাকী কি এতিয়া ঘৰত ভালেই।
অ ভালেই তোমালোকৰ।
উম আমাৰো ভালেই।
অহ ভাত হা।
ঘৰত কোন কোন আছে।
উম মা দেউতা ভন্টি মই।
অ অ মোৰো বা দেউ বা দেউতা মই আৰু মা।
অহ অহ।
এতিয়া কি কিবা পঢ়া শুনা কৰিছা।
অ পঢ়িয়ে আছোঁ মই আৰু তুমি।
মোৰ এই কলেজ লাইফৰ এতিয়া।
অ অ।
এই এইটো কিবা এইবাৰ জুলাই মাহত ক'ৰবাত ঘূৰিব যোৱা প্লেন কৰা নাই।
অহ ঘূৰিবলৈ যাম ভাবিছোঁ।
উম।
ভালুকপুং ফালে যাম চাগে।
ভালুকপুং নহ।
অ তুমি নোযোৱা।
মই যাব লাগিব মই তোমাৰ আমাৰ মানে প্লেনিং হৈ আছে তোমাৰ এই এইটো টাৱাংলৈ যোৱা।
অ', অ'।
টাৱাঙত তোমাৰ, এই আমাৰ কাজিন এটা আছে। কাজিনটোৰ ঘৰতে যাম আৰু।
অহ'।
তাতে থাকিম দুদিনমান।
আমিও, যাম লগৰ কেইজন লগৰ খিনিৰ লগতে।
উম' কেই তাৰিখ মানে যাবা।
আমি, দহ তাৰিখ মানে যাম।
বা আমিও সেই দহ তাৰিখে এ।
হা।
অহ, আমাৰও দহ তাৰিখে প্লেন বনি আছে, কিন্তু হয় গৈ নাই নাজানো। মাত্ৰ আমি মানে দহ। দহ তাৰিখ বুলি কৈ থৈছো আৰু বোলা, দহ তাৰিখ মানে যাম এনেকে কৈ থৈছো।
অ', - অ', আমাৰো ঠিক নাই পিছৱাও পাৰে। কিছুমানৰ প্ৰব্লেমো হ'ব পাৰে নহয়।
এইটোয়ে, এই কিছুমানে যাও বুলি কৈ লাষ্টত বাগি মাৰি দিয়ে যে নাযাও বুলি কৈ।
অ, সেইটোয়েতো, কিছুমানে কয় বাৰু তেনেকে।
কিছুমানে- কিছুমানক ঘৰৰ পৰাই নিদিয়ে।
সেইটোয়েটো কথা।
এতিয়া তুমি মানে, প্ৰথমৰ পৰা চবেই কৈ থাকিব যাম যাম বুলি।
পিছতহে, গম পাই আৰু।
আমি, আমাৰো তেনেকুৱা এ। কৈ-কৈ-কৈ-কৈ এমাহৰ। আগৰ পৰা কৈ থাকিব। যাম- যাম, -যাম তাৰ পাছত একে। এ সময়ত-মত যেতিয়া ক'ব, মোৰ ঘৰৰ পৰা যাব নিদিয়ে। অ, তেনেকুৱা তেনেকুৱাকে বাহানা মাৰিব আকৌ।
উম, আমাৰো কিছুমান লগৰ আছে তেনেকুৱাই। যাম- যাম কৈ থাকে আগতে।
উম।
তাৰপিছত, পিছত লাষ্টত গৈ নেযাও বুলিয়ে কৈ।
মানে, আমাৰ যে এনেকুৱা যে ক'বালৈ যোৱা প্লেন‌ যে। মানে, পতক বনিব লাগে। তোমাৰ, এইয়া এই। এমাহৰ আগৰ পৰা প্লেনিং কৰি থাকিলে, সেইটো নহয়গৈ আৰু। যোৱাটো? তুমি মানে ৰিচেন্ট প্লেন, ৰিচেন্ট প্লেন। টা বনালা যে, এই কাইলে মানে যাও। দাইৰেক্ট গুচি গ'লো, তেনেকুৱা মানে। এনেই আৰু এমাহৰ আগৰ পৰা প্লেন বনাই থাকিলে, কোন যাব ক'ত যাব?
আমি, বেছি এ কালি বনাইছোহে প্লেনিং।
অ, কালি বনাইছে যদি, তেতিয়াহলে যোৱা চান্সটো আছে বাৰু অকমান।
সেইটোৱে।
সেইটোৱে, আমাৰ বাৰু তোমাৰ আমাৰ কথা নাই আমি আমাৰ গোটেইখিনি যাও বাৰু। তিনিটা, আমাৰ চাৰিটা ল'ৰাহে। তাত তোমাৰ, বেলেগ কোনো ল'ৰাবিলাকো মানে, এটা প্ৰব্লেম দিয়ে তোমাৰ ঘৰৰ পৰা পইচা। পাইচা নিদিয়ে কাৰণে নাযায়। এনেইটো চবে।
অহ, সেইটোয়ে আৰু।
যদি তুমি, ফ্ৰীক লৈ যোৱা চব যাব।
ফ্ৰীকে নিলেনো কোনে নাযাব, কোৱাচোন।
তোমাক তেতিয়া ঘৰৰ পৰা পাৰ্মিশ্যন দিয়ক নিকিয়ক। তুমি কাজিয়া কৰি হ'লেও ঘৰ পৰা যাবাই তুমিক যদি ফ্ৰী কৰি নিয়া। তোমাক। সেইটো মানে মই কেইটামান ল'ৰাৰ লক্ষ্য কৰিছো। আমাৰ দুটামানৰ মই লক্ষ লক্ষ্য কৰিছো, সি তাৰ মানে তেনেকুৱা চিম।
আমাৰো আছে, কিছুমান লগৰ তেনেকুৱাই এ। থাকে অ, কিছুমান।
বাকী এতিয়া কি। উম, এতিয়া কি। কিবা জপটপ কৰি আছা?
নাই - নাই কৰা নাই।
চাই ইনকাম মানে ধৰি লোৱা, টিউচন ন?
আহ,
কি ষ্টুডেণ্ট কেইটামান আছে?
আছে দহজনমান।
উম, ক্লাছ কি টেনৰ নে, নাইনৰ কৰা?
এয়া উম, ফাইবৰ পৰা কৰো।
ফাইভৰ ন।
অ, তুমি কি কৰা পিছে?
মই তোমাৰ এয়া, এই এইটো পাৰ্ট টাইম জব এটাত সোমাইছো।
অ ', অ'।
ডাবৰ যে
অ, অ।
ডাবৰ তোমাৰ মানে, এই এ ডকুমেন্ট ভেৰিফাই কৰিব লাগে।
অ'।
মান্থলী ভাল এটা পেকেজ দি আছে তোমাৰ, বিশ হাজাৰকে।
অ' - অ'। ঠিকেই আছে তেনে।
কলেজ- কলেজো পঢ়ি আছোঁ, ইফালে মানে সেইটোও কৰি আছোঁ। তোমাৰ মৰ্ণিং- তোমাৰ নাইট থাকে, মই নাইটত কৰোঁ।
অ' ঠিকে আছে। নাই- দিনত এ কলেজত গ'লা, ৰাতি অ'- নাইটত হেৰিত অ'- কাম কৰিব পাৰা।
অ' মানে তোমাৰ তাত এই লেবাৰবিলাকৰ নিচিনা কাম নহয় যে, পেকেটিং কৰা কিবাকিবি। তোমাৰ মানে ইয়ে তো কিবা তোমাৰ যোনবিলাক মানে ট্ৰাকৰ নহয় কিবাকিবি পাৰ্চেলবিলাক আহে, সেয়া মানে তোমাৰ অ'- ভেৰিফাই কৰিব লাগে আৰু যে এইখন কাৰ গাড়ী, কাৰ নামত আছে, কি - কি - কি বস্তু আনিছে, সেই মানে লিখি- লিখা কৰাও।
অ' - অ'।
এইটো যদি মানে পাছলে থাকোগৈ, আৰু দৰমহা বাঢ়িব। কৈছে আৰু তাত মানে তোমাৰ যোন টো মেন্তৰ বুলি কৈ এটা আছে। যোনটো সি কৈছে আৰু কৈছে বোলে পাছলৈ বোলো তুমি যদি আৰু ইয়াত থাকাকৈ পুৰণা হোৱাগৈ তেতিয়া,
অ' তে পুৰণা হ'লেতো চবতে বাৰু দাম বঢ়ায়।
দাম বঢ়ায়, এইটোৱে। চাই লওঁ, মই নকৰিবগও পাৰোঁ মানে। নাই, এ এইটো কামত মই এৰি দিম আৰু। এই এ ডি এ টো দিব ল- এ ডি এ টো দি আছোঁ যে।
অ'।
এ চৰকাৰী এক্জাম দিবলৈ বয়। চৰকাৰী ওপৰতে আশা আৰু। ইয়াত প্ৰাইভেট কৰি থাকি লাভ নাই।
উম লাভ নাই বাৰু চৰকাৰীটো ভাল আৰু।
চৰকাৰী ভালেই মাহেক মোৰত যে তুমি কাম কৰা নকৰা তোমাৰ মাহেক মোৰত দৰমহা সোমাব।
উম। আৰু এইটো প্ৰাইভেটটো কিছুমান গাদ্দাৰি কৰি দিয়ে এপ এ পেমেন্ট দিবলৈ।
এইটো তেনেকুৱাই কৰে। এ থাকে মানে কিছুমান এ তোমাৰ মানে এতিয়া ডাবৰ চাবৰ বুলি নহয়। তোমাৰ ধৰি লোৱা এ ভা তোমাৰ কেনেকুৱা বুলি কওঁ এই এইটো কিবা কিবি ইণ্ডাষ্ট্ৰীবিলাক যে?
অহ।
তেনেকুৱাত কৰে আ কাম। তোমাৰ পইচাটো মানে সোমা প্ৰথম এমাহমান সোমাব। তা পাছ পা পিছুৱাই পিছুৱাই পিছুৱাই পিছুৱাই নুসুমিয়াই মানে। আমাৰ এই দাদা এটাৰে হৈছে তেনেকুৱা। এ সি মানে প্ৰথম সোমালে তাক মানে মাহে পঁচিছ হাজাৰকে দি আছিলে।
অহ।
সি সোমালে সোমাই পেলাই মানে তোমাৰ যেতিয়া অ প্ৰথম মাহত পইচাটো পালে তাৰপিছত যেতিয়া ছেকেণ্ড মাহৰ পৰা সি মানে পইচা নাপোৱা হ'ল। তাৰ পাছতেহে গম পালে অ' এইডাল শেষ হয়, এইডাল ইমান ডাঙৰ কোম্পানী নহয়, এইডাললে মানে এনেকুৱা পইচা-পইচা মানুহ গো গটাই লৈ পইচা খিনি খাই দিয়ে মানে
অহ।
সিহঁতৰ যিমানটো ইনকাম হ'ল, তাৰপৰা খাই দিব পইচাটো।
অ' কিছুমান মানে দিবলৈ নোখোজে পইচা-পাতি।
উম, এই তেনেকুৱা মানে পইচাটো ওপৰৰ পৰা আহে। পইচাটো মানে ওপৰ পৰা আহে কিন্তু এই তোমাৰ যোন বিলাক মানে মেনেজাৰ থাকে নহয় কিবা থাকে সেই
অ' সেই মেনেজাৰ বোৰে কিছুমান গাদ্দাৰ কৰি দিয়ে আৰু
গাদ্দাৰি কৰি দিয়ে।
কি কবা আৰু
সেইটো কামত সেইকাৰণে ইমান ইন্টাৰেষ্ট দেখাই থকা নাই চৰকাৰী কামৰ কাৰণে বেছি কৰি আছো। ত যে পঢ়ি আছো। তুমি কি তেনেকুৱা চৰকাৰী একজাম বুলি বোলে কি কিবা দিছা নে, নে এতিয়ালৈকে নে নাই দিয়া।
আহ দিছিলো।
দিছিলো ন'।
উম' এতিয়াও ৰিজাল্ট অহাই নাই। এয়া এছ এছ চি
এছ এ চি আহিল নেকি?
অ' নহয় সেইটো নহয় এই কিবা বেলেগহে দিছিলো পাহৰিছিলোৱেই। কি দিছিলো জানো পাহৰিলো ৰখা মনতে পৰা নাই নহয়।
কি দিছিলো মই নিজে পাহৰি থাকিলো।
এৰিয়া হয় নেকি?
অ', -অ'সেইটোৱে।
একজাম দিও পাহৰি থাকো মইয়ো।
পাহৰা হয়ে এতিয়া।
তাকে মই মানে কিছুমান কথা জল্দি পাহৰি যাওঁ।
নহয়, নহয় মানে ঘপককৈ সুধিলে পাহৰি যোৱা হয়।
অ' সেইটয়ে আৰু
মনতে থাকে মানে ঘপকো যদি কেতিয়াবা কিবা এটা ঘপকো সুধি দিয়া হয়, তেতিয়া মানে মাইণ্ডটে কাম এনেকুৱা হৈ যায়।
অ' সেইটোৱেটো কথা কি কবা আৰু
বাকী কোৱা ঘৰত চবৰ ভালেই।
আহ ভালেই, তোমালোকৰ আহ ভাত। কিহেদি খালা।
ভাত তোমাৰ আজি আমাৰ এই নিৰামিষ হৈছিল।
অ', -অ'।
মোৰ মানে এই বৃহস্পতিবাৰে তোমাৰ মোৰ জন্মবাৰ যে
অহ- অহ
সেইকাৰণে পালো এইটোবাৰ
সেইকাৰণে নোখোৱা আৰু আমাৰো নচলে বাৰু বৃহস্পতিবাৰে
অ
মানে এই এইটো আকৌ মই গোটেই সপ্তাহটো নাপালো অকল এইটো সপ্তাহে পা ই মানে এইটো দিনেই পা পালো আৰু বৃহস্পতিবাৰৰ দিনটো
অ আমাৰো নাখাও বাৰু নিৰামিষে খাওঁ মাছ মাংস একো নোখোৱাই নাখাওৱেই
এনেকে ফেভৰেট মাংস কি?
হা
গাহৰি নে?
অ গাহৰি আৰু ব্ৰইলাৰো হয়
মেইনলি মানে কি এতিয়া ছেকেণ্ড অপচন বুলিবলৈ মানে ব্ৰইলাৰটো নথবা মেইনিকে পুৰা ভাল পোৱাটো অ গাহৰি গাহৰিটো মানে চবৰে ফেভৰেট আও সে সেইটো কাৰণে মই সবকে সুধি থাকো যে ফেভৰেতটো কি? সেইকাৰণে মই চবকে সুধিছো মোৰ মানে গাহৰিটো
অ
তাকে মই মানে যাক তাক সুধোঁ আৰু যে তোমাৰ ফেভৰেট ৰট মাংস কি চবে মানে এটাই কয় গাহৰি গাহৰি
অ বেছিভাগেই গাহৰি ভালে পায় বাৰু দেই
উম চবে মানে বহুতেই ভাল পায় বাৰু এই কিছুমান থাকে আও এই তিন্ন জিবী বুলি তিন্ন জিবী কেইটামান থাকে ঘাছ - পুচ খায়
সেইটোৱেই আৰু কিছুমানৰ বেলেগো থাকে ফেভৰেট মাংস
অ বেলেগো থাকে বেলেগো থাকে তোমাৰ এতিয়া মানে আমাৰ এতিয়া গাহৰি বুলি কলে আমাৰবোৰৰ গাহৰি এতিয়া কিছুমানৰ আকৌ তোমাৰ খাচি উঠিব পাৰে ব্ৰইলাৰো কিছুমানৰ থাকিব পাৰে কিছুমানে পাৰও থাকিব পাৰে
সেইটোৱেতো
মোক এ এইটো তোমাৰ মানে কি এ ঘৰত এ গছটছ আছেনে?
হা হা
গছ গছ
গছ আছে বাৰু
গছৰ তলত কি নবহা
গছৰ তলৰ বহু বতাহ নাই ফেনৰ তলতে বহি আছো সেইকাৰণে
আমাৰ আকৌ এইফালে গছ- চছ নাই সেইকাৰণে আমি
অ আমাৰ ঘৰত আছে আম গছো আছে আকৌ কঠাল গছ